হেল্ল' হেল্ল'!
হেল্ল'হেল্ল'হেল্ল'
অহ', এতিয়া শুনা পাই আছা? শুনা পাই আছা তুমি? হেল্লে' শুনা পাই আছা?
অ', শুনা পাইছোঁ।
আতছা, কোৱা, আজি কি কৰি আছ আজি কেনেকুৱা গ'ল আজি দিনটো?
আজিৰ দিনটো বহুতে আমনিদায়ক গ'ল। বাকী মোৰ সমস্যা এটা টা হৈছে ৰ'বা।
কি সমস্যা?
এই চুলি ইমান সৰা হৈছে, এতিয়া কেনেকৈ কি কৰো তোমাৰ কিবা সমাধান আছে নেকি? তোমাৰ লগত চুলি সৰা?
হয়, এইটো সমস্যা তোমাৰ বুলি নহয় হয়, মোৰো আছে। মানে চবৰে আছে, মোক ক'ব গলে বেছিভাগ মানুহৰে আছে। এইটো মানে, চুলি মোৰও সৰি আছে মানে বহুত সৰে। এইটো মানে, মইও কিবা কিবি ঘ-ঘৰুৱা কিবা হেৰি এ কিবা ভা-ভাবি আছো তেনেকুৱা, যাৰ পৰা মানে সৰাতটো কম হ'ব পাৰে। মই, কেইদিনানৰ পৰা হেৰি ইউজ কৰি আছিলোঁ, এইটো কি কয় মই ৰাতিপুৱা উঠি কিনে, খালী পেটত আমলা আছে ন' আমলা শুনা পাই আছা? হেল্ল', অ, আমলা আছে ন ত' মই ৰাতিপোৱা উঠি কিনে আমলাৰ জুচ বনাই কিনে খাওঁ। ত' মই ক'বাত চাইছিলো তেনেকুৱা মানে কৰিলে বোলে উম, মানে তাৰ পৰা ও মানে অলপ চলি-চুলি সৰাও কমিব পাৰে, ত' তেনেকুৱাও মই কিবা কৰিলো, তাৰ পিছত মই চুলিত হেৰিও লগাইছিলো কি বুলি কয় হেৰি কি কয়, তিল আছে ন' তিল তিলৰ তিলটো পা-পানীত মানে গোটেই ৰাতিটো সিজাই কিনে তেনেকুৱা কিবা কৰিছিলোঁ।
অ',
তেনেকুৱা, তোমাৰ কি তোমাৰো সমস্যা হৈছে ন' তুমি কিবা তেনেকুৱা কিবা হেৰি ক-কৰিছা?
কৰিছোঁ ৰ'বা, মোক এ-এজনী বান্ধৱীয়ে মোক অ, কৈছিলে যে ঘৰতে আমলখি লগাব পাৰো, পিচি পিনে, তাৰ ৰসটো উলিয়াই পিনে লগাব পাৰি, আৰু লগতে তোমাৰ জবাব ফুলৰ পাত বহুত উপদায়ক হয়, আ চুলি সৰা বন্ধ কৰাই। আৰু চুলি চিল্কি কৰাই, গতিকে জবাব ফুলৰ
হয়, হয়, হয় মোকো কৈছিল জবাব ফুলৰ পাত হয় নেকি, এইটো ভাল হয় বোলে মইও তেনেকুৱা ইউজ কৰিছিলোঁ এবাৰ।
অ',
ভাল হয় বোলে, কিন্তু এইটো তেনেকুৱা এটা
মই ভাবিছোঁ ঘৰতে মই এটা এনেকুৱা মিশ্ৰণ বনাও নেকি, জবাব ফুলৰ ৰ পাত, লগতে আ-আমলখিৰ ৰস। তাৰপিছত এল'ভেৰা, তাৰ পিছত নৰসিংহৰ পাত, এইব বোৰ, আৰু লগতে নাৰিকলৰ তেল। মিস্ক কৰি পেনে এটা মিশ্ৰণ বনাই পেনে লগাই চাওঁ বুলি ভাবিছোঁ। কালি কালি যিহেতু ৰবিবাৰ, কালি একবাৰ তেনেকে কৰি চাওঁ নেকি এসপ্তাহ মানলৈকে, তেতিয়া চাগে চুলি সৰাত অলপমান কমিব, বাকি মই আগ-আগে পিছেও মোৰ এইটো সমস্যা দেখা দিছ ছিলে গৰমৰ দিনত বিশেষকে কাৰণ আমি গৰমৰ দিনত বহুত ঘামি থাকো ন।
হয়। অ', গম পাইছো গম পাইছো মোৰ সমস্যাটো বহুত মানে বহুত বহুত হেৰিৰ পৰা আহে। অ', যেনেকুৱা চ এতিয়া বহুত মানে ধূলি বালি হৈ আছে, বহুত প্ৰদূষণ হৈ আছে। তাৰ পৰা আমাৰ সদায় আমি বাহিৰত আজিকালিতো বাহিৰত অহা যোৱা হয়, অফিচত যোৱাৰ টাইমতো। তাৰ পৰাও মানে ধূলি বালি লাগে, তাৰ পৰাওতো আমাৰ উম, চু তাৰ পৰা এটা মানে মূল এটা কাৰণ হয় চুলি সৰাৰ। একচলি ক'ব গ'লে সদায় আহি কিনি চুলিত চুলি ধুব লাগে, চুলিত চেম্পু দি কৰিব লাগে।
আমি ছোৱালী মানুহ চুলিবোৰ বৰ দীঘ হয় হয়, কিন্তু আমাৰ ছোৱালী মানুহৰ চুলি বো বোৰ বৰ দীঘল থাগে ন, সদায় ধোৱাটো মানে অ', সম্ভৱ নহ হয় গতিকে সপ্তাহৰ মূৰত অ', সপ্তাহৰ মূৰত দুব বাৰ বা একবাৰ তেনেকৈ ধোৱা যায়, আ', কিন্তু চুলি সৰা আজি কালি প্ৰায়বোৰ মানুহৰে হৈছে, আ কাৰণ তোমাৰ গৰমৰ দিনত বিশেষকে চুলি ঘামি যায়। ঘামিৰ ঘামাৰ ঘাম অ', ঘামৰ ফলত চুলি তেনেকে সৰে আৰু লগতে এ ধূলি বা লি এইবোৰতো আছেই, আৰু লগতে আজিকালি খোৱা খাদ্যও ইমান ভেজাল হৈ গৈছে। যাৰ কাৰণে আমাৰ খুলি চুলিৰ সমস্যাই দেখা দিয়ে।
এইটোতো এটা মূল আৰু এটা এইটোতো এইটাতো মেইন কাৰণে হয় ক'ব গ'লে যোনটো খোৱাৰ ভেজাল আছে। তাৰ পৰা আমি ভাল কিবা এটা তেনেকুৱা খোৱা বস্তু যোনবিলাক আমি সদায় দৈনন্দিন জীৱনত খাই আছোঁ, এইবিলাকৰ বহুত ভেজাল আছে ত' তাৰ পৰাও বহুত তাৰ পৰা এটা মানে হেৰি আমাৰ চুলি সৰে ক'ব গ'লে।
হয় হয়, হয়। তাৰ পৰা চুলিৰ সমস্যাই দেখা দিয়ে বাৰু, লগতে আৰু ঠাণ্ডাৰ দিন হোৱাৰ লগে লগে উফ ফিৰ সমস্যা
হয় অ', উফ-উফি থাকিলেও তেনেকুৱা, উফি থাকিলে কি হয় তেতিয়াও চুলি সৰে মানে উফি বিলাক তাতে জমাই হৈ থাকে ন, তাৰ পৰা মানে চু চুলি স, চুলি সৰে বহুত।
হয় হয়, কাৰণ ঠাণ্ডাৰ দিনত চুলিবোৰৰ আমাৰ যোনখিনি মানে ছাল থাকে চুলিৰ ছাল থাকে, সেইখিনি গোটেইখিনি মানে ড্ৰাই হৈ যায় যাৰ ফলত উফিৰ সমস্যা বাঢ়ি যায়, অ'। অ', ছালবোৰ শুকাই যায়।
এইটোয়ে এটা, আৰু এটা বস্তু কৰিব লাগে এই এইটোৰ পৰা ৰক্ষা পাব কাৰণে তুমি খোৱা লোৱাটো অলপ ঠিক কৰিব লাগিব। টাইমত খাব লাগিব, সদায় প্ৰটিন এ প্ৰটিন এ প্ৰটিনো খাব লাগিব। তেনেকুৱা। তেনেকুৱা এইটো মই এনেকুৱা চেষ্টা কৰি আছে সদায় কিবা মানে সদায় প্ৰটিন লোৱাৰ কাৰণে, প্ৰটিন জাতীয় বস্তু খোৱাৰ কাৰণে। কিন্তু সেইটো অলপ মানে আগত অলপ কমিছিল কিন্তু তেনেকুৱা এটা হেৰি পোৱা নাই মই, তথাপিও
ঘৰুৱা কিবা তুমি যদি বনোৱা তেনেকুৱা কোৱাচো ময়ো মোকো দিবা মই লগাম চাওঁ কিবা উম, হেৰি আহে নেকি। ভাল হেৰি আহে কিবা ৰিজাল্ট দেখা নেকি এইটোৱে।
অ', হয়, হয়। হয় বাৰু। মইও তাকে সেই সমস্যাৰ পৰা তাকে সেই কৰিব কাৰণে কিন্তু মোৰ মানে কি হয় জেতুকা মই জেতুকা লগাব নোৱাৰো। মই জেতুকা লগালে সু চুলি আৰু বেছিকৈ সৰেহে গতিকে মই মানে ঘৰুৱা সমাধান বুলি ক'লে জবা ফুলৰ পাতটো আৰু জবা ফুলটো। আৰু লগতে নৰসিংহৰ পাত আৰু এল'ভেৰা এইখিনি বেছি বেছিকে মানে লগাওঁ। আৰু লগতে মিঠি গুটিও লগা ব পাৰি মেথি গুটি
অ', মেথি গুটিটো বহুত ভাল হয় বোলে মেথি উটিটো বোলে অ' শুনা মতে এইটো খাব লাগে বোলে খালেও বোলে ভাল হয় লগালেও ভাল হয়।
অ', মেঠি গুটি পানীতো খাব লাগে এক ৰাতি ভিজাই থৈ দিলে যোনটো পানী ওলাই সেইখিনি আপুনি পানীটো অ' পানীটো এক মানে কি কথা জানেনে। আমি অকল খালি লগালেই নহ'ব। লগতে আমি আমাৰ খোৱাখিনিও কি অ খোৱাখিনিও ঠিক কৰিব লাগিব। তেতিয়াহে আম আমাৰ মানে শৰীৰত যিবোৰ সমস্যাই দেখা দিয়ে ছালৰ সমস্যা চুলিৰ সমস্যা তেতিয়াহে সমাধান হ'ব। মোৰ অ' আজিকালি প্ৰায়বোৰ মানুহৰে দেখা যায় বহুত সৰু তে চুলি পকাৰ সমস্যা দেখা দিয়ে। চুলি পকি যায়। এইটো সমস্যা মই বহুতৰে দেখিছো। টো অ' অ' সৰু সৰু উ-উ ল'ৰা ছোৱালী ক্লাছ ফেইভ ফাইভত পঢ়ি আছে ক্লাছ ছিক্সত পঢ়ি আছে তেওঁলোকৰ চুলিও দেখিছো মই পকি যোৱা মানে অকালতে পকি যোৱা অ' অকালতে পকি যোৱা। একচুৱেলি এইটো বস্তু কিয় হৈ আছে জানেনে? বিশেষকে পানীৰ কাৰণে খাদ্যৰ কাৰণে। উম বায়ুৰ কাৰণে আমাৰ ইমান প্ৰদূষ ষন বাঢ়ি গৈছে। আমি মানে যি আজিলৈকে গ্ৰহণ কৰি আছো গোটেইখিনি আমি ভেজাল বস্তুৱে গ্ৰহণ কৰি থকা টাইপৰ মানে নিচিনা হৈছে। গতিকে
সেইটো কাৰণে আমাৰ সমস্যাবোৰো বাঢ়ি বাঢ়ি গৈ আছে।
সেইটোটো হয়ে। মানে এইটো এতিয়া কি ক'ব আৰু এতিয়া আমাৰ ইমান প্ৰদূষিত জেগা আগতে তেনেকুৱা নাছিলে। আগতেটো বহুত চিকুণ আছিল আৰু ইমানো প্ৰদূষিত নাছিল জেগাবিলাক। কিন্তু আজিকালি গছ গছনি কাটাৰ পিছ পিছত বহুত ফেক্টৰী আহি গ'ল। ফেক্টৰী আহাৰ পিছত ত' বায়ু প্ৰদূষণ এনেকুৱা হৈ গ'ল তাৰ পৰাও
চুলিৰ সমস্যাই দেখা দিয়ে ছালৰ সমস্যাই দিয়ে। হয়, হয় শৰীৰত আজিকালি সকলোৰে চব চব সমস্যাই দেখা দিয়া হৈছে। বাৰু হয় কথটো নোহোৱা নহয়। হয়, অ' আৰু মই শুনিছো আমি দে মানে মানে প্ৰতিদিনে দুই লিটাৰকে পানী বা তিনি লিটাৰ কে পানী সেৱন কৰিব লাগে। আপুনি কিমানকে সেৱন কৰে?
মই মই পাঁচ মই শুনিছো ক'বাত তিনি চাৰিৰ পৰা পাঁচ লিটাৰ খাব লাগে নে তেনেকুৱা মই চেষ্টা কৰো তেনেকুৱা সদায় খাবৰ কাৰণে। কিন্তু মই একচেলি গ'ম নাপাওঁ কিমান খাই আছে দিনটোত। মই তথাপিও চেষ্টা কৰি কৰি থাকো পাঁচ লিটাৰ মান চাৰি লিটাৰ মান যদি খাব পাৰো মই।
অঁ হ'বও পাৰে কাৰণ আপোনাৰ মানুহৰ ওজনক লৈ পিনে পানীৰ পৰিমাণ সেনেকেও খাব লাগে ন বয়স আৰু ওজন এই দুটা অ, অ, এই দুটা তাৰ ওপৰত নিৰ্ভৰ কৰি পিনে আপোনাৰ পানী সেৱন কৰিবলৈ অ গতিকে সেনেকে উম পানী খোৱাটো পানী খোৱাটো ব খুবেই জৰুৰী
উ পানী খোৱাটোতো মানে লাগে লাগে
দেহ যদি অঁ দেহত যদি পানীৰ পৰিমাণ আপোনাৰ ঠিকমতে গৈ আছে তেনেহ'লে আপোনাৰ বেমাৰ আজাৰ খুব মানে কমেই দেখা দিয়ে গতিকে আমি পানীতটো অলপ অ পানী
পানীতো হলও খোৱা লোৱা পানীত টো সদায় উ যিখিনি মানে শৰীৰৰ কাৰণে দৰকাৰী হয় উ দৈনন্দিন জীৱনত ত এইবিলাক মানে ঠিককে খাব লাগে।
উ আৰু লগতে আপোনাৰ ভিটামিন প্ৰটিন, সকলো সমান পৰিণে খাব লাগে উম, সমান পৰিমাণে হয়, তাকে আমাৰ শৰীৰতে কিমান বেমাৰে দেখা দিয়ে আজিকালি সকলো মানুহৰে কিমান কি কি বেমাৰ আৰু লগ লাগিছে
আজি কি বনাইছে? কি খাব ৰাতি আজি।
আজি ৰাতি আমি ভাবিছো মই। মাছৰুম জানে ন?
মছৰুম হয়।
হয়, মই মাছৰুমে খাম বুলি ভাবিছো। বাৰু ঠিক আছে বাৰু। আজিলৈকে ৰাখিছো বাৰু।
ঠিক আছে আজিৰ কাৰণে, এইখিনি। লগ পাম, আকৌ কথা পাতিম পিছত।
আক' আকৌ কথা পাতিম পিছতে, অকে ধন্যবাদ।
ঠিক আছে ধন্যবাদ।
পাঁচচ টকা কামলো বে। কি কোৱা? পাৰ্টি? ব্লু পাৰ্টি? ইয়ে কাতা নাজাইচুন।
অ' হেন পোৱা নাই।
মোৰ পৰাও যোৱা নাই।
আইনো।
নাই যোৱা মোৰ পৰা। ৰিস্তাৰ্ড মাৰি দিছোঁ জা।